কি
এয়া বহি আছোঁ, তুমি?
অ', মইয়ো আছোঁ এনে ঘৰতে আছোঁ, কলেজ গৈছিলা?
অ', গৈছিলোঁ আজি গোটেই কেইটা ক্লাছে হৈছে।
গাটো ভাল আছিল নে অকণমান?
অ', অ, অ, কিবা অসুখ হৈছে।
অ', মোৰ এই জ্বৰ আৰু চৰ্দি হৈ আছে।
অ',
উম, উম, এ তোমাৰ আজি কলেজত কি, ঔষধ বাৰু, কলেজত কি কি আজি কৰালে?
কলেজত আজি আমাৰ, মেজৰৰ দুটা ক্লাছ হ'ল।
উম, উম,
দুটা ক্লাছ হ'ল।
উম, উম, সেইকেইটা হৈছে ন? হেল্ল' হেল্ল' হেল্ল' অ শুনচা নে নাই? হেল্ল' হেল্ল'
অ শুনিছানে?
অ শুনি আছো, শুনি আছো, তুমি শুনিছা?
অ অ শুনিছো।
অ অ এই মানে এনে ফোন কৰিছিলোঁ তোমাক। কৈছোঁ আজি কলেজত কি কি কলে সুধু বোলো তোমাক
অঁ সেইখিনিয়ে আৰু এনেকৈ মেজৰৰ ক্লাছকেইটা আৰু মাইনৰ ক্লাছকেইটা কৰালে।
পিছে তোমাৰ আজি হেৰি, কলেজত আমাৰ মেজৰ ক্লাছতে য ভূগোল মাজৰ ক্লাছত কিবা পোৱালি কিমান মান হৈছে?
আজি তোমাৰ পয়ত্ৰিশটামান হৈছে।
পয়ত্ৰিশ হৈছে ন। অঁ, মই মানে যোৱা নাছিলোঁ যে
অ। অ। অ, কৰিছিলো আজি তোমাৰ এয়াৰ ওপৰত বুজাইছিলে উম ধৰা তোমাৰ এই এনভৰমেট পৰিৱেশৰ ওপৰত বুজাইছিলে।
অ আজি পৰিৱেশৰ মানে তোমাৰ পৰিৱেশ ভূগোল পঢ়াইচিলে ন আজি।
কি
মানে মই সেইকাৰণে কৰিলোঁ। তুমি আজি লিখিছিলা নেকি? লিখা কাম কৰাইছিল নেকি কিবা?
লিখা কাম মানে আজি আমাৰ বাইদেউজনীয়ে বুজাইছিলহে তেনেকে অলপ বাইদেউ জনে কোৱা খিনিকে কৰবাত এটা-দুটা এনেকে লিখি থোৱা আছে আৰু।
উম উম অ তুমি মানে ভালকৈ নিদেখিলা আজি।
নাই নাই আজি লিখোৱা নাছিলে যে
মানে মইছোঁ আৰু কিবা চাবজেক্টৰ মাইনৰ আমাৰ মাৰ সটো একেই হয় ন মোৰ গোটেই কেই এটা তোমাৰ কিবা আজি মাইনৰ কি কি ক্লাছ হৈছে?
মাইনৰৰ আজি দুটা ক্লাছ হৈছে। শিক্ষা নীতিৰ ওপৰত এটা হৈছে
আৰু, আৰু,
মনোবৈজ্ঞানিক শিক্ষা ওপৰত হৈছে
অ, অ, আৰু লিখাইছে নেকি তাত?
অ, তাতে তোমাৰ মনোবৈজ্ঞানিক পাঠতিৰ পৰা লিখ খাইছে অলপ
উম, উম, লিখাখিনি তুমি দিবাচোন মোক, অ নহ'লে মই তোমালোকৰ ঘৰৰ পৰা লৈ আনিমগৈ লাগিলে।
হ'ব, আহি লৈ যাবা আহি।
তোমাৰ আজি কলেজত কি হেৰি কিবা ফাংচন ফাংচন আছিল নেকি আজি? মানে পোৱালিবিলাক ওলাই ওলাই যোৱা দেখিছিল ড্ৰেছ পাতি কৰি।
তোমাৰ এ ভি বি পি য়ে ফাংচন পাতিছিলে।
অ, অ, মানে সেই তোমাৰ হেৰি ফাংচন জেনেৰেল ফাংচন আৰু
অ, অ, অ, জেনেৰেল ফচোন।
মানে মইত আকৌ জেনেৰেল ফাংচন নহয় বুলি শুনিছিলোঁ, মানে তোমাৰ সেই চেমিষ্টাৰ কোনোবা এটা তোমাৰ হেৰীয়ে পাতিছিলে তোমাৰ, জীয়গ্ৰফি ডিপাৰ্টমেণ্ট নে কোন ডিাৰ্টমেণ্টে পাতিছিল ন ফাংচন
অ, অ, সিহঁতে।
উম, উম, ত' কিবা ক কিবা ফাংচনত কিবা কিবি আকৌ হেৰি হৈছে নেকি মি চিটিং চিটিং হৈছে নেকি? ফাংচনৰ মাজত
অ, মিটিং হৈছিলে অ পঢ়াগ লৈ মিটিং হৈছিলে। ক্লাছ বিলাক মানে আমাৰ সদায় হোৱা নাই যে অলপ খেলি মেলি হৈ আছে তাৰ হৈছিলে আৰু তাৰ লগতে কবিতা আবৃত্তি হৈছিলে নাচ গান ৰচনা প্ৰতিযোগিতা হৈছিল।
অ, অ,
সেইবোৰে হৈছিলে আৰু।
উ, মই মানে আজি অলপ তমি কি কৈছিলা আজি স্কুলত তোমাৰ মিটিঙত কিবা কিবা কৈছিল য এতিয়া মানে জানিব বিচাৰিছিলোঁ অলপ কোৱাচোন?
অ, তোমাৰ আমাৰ মেজৰৰ ক্লাছ বিলাক সময়মতে হোৱা নাই। আৰু শিক্ষক শিক্ষয়িত্ৰী সকলো এ মানে আমাক ইমান এটা সময় দিব পৰা নাই তাৰ ওপৰত মানে ক্লাছ মিটিংখন হৈছিল।
অঁ, মানে আমাৰ প্ৰিন্সিপাল ছাৰো আছিলে চাৰৰ মিটিঙত
অ, অ, প্ৰিন্সিপাল ছাৰো আছিলে।
আমাৰ মানে গোটেইটা ডিপাৰ্টেণ্টৰে ল'ৰা ছোৱালী আগ়িছে ছাগানত
অ, অ, অ, গোটেইকেইটা ডিপাৰ্টমেণ্টৰে আছিলে।
উম, উম,
মানে তুমি এ তোমাৰ লগৰ খিনি লগৰ খিনি কি আজি তোমাকৰ মাইনৰ ক্লাছ বিলাক ভালকৈ হোৱা নাছিল নেকি?
নাই আমাৰ মেজৰ ক্লাছটো ভালকে হোৱা নাছিলে মাইনৰটো ঠিকে আছিলে।
উম, উম,
তেনেকে মেজৰটো মানে ভালকে হোৱা নাছিলে তাৰ ওপৰত বহুতে ছাৰ মেমহঁতক কৈছিলগৈও
উম, উম, উম,
সেইটো কাৰণে মানে নহলে
উম মানে তোমাৰ আজি কি তোমাৰ মানে কোনটো ডিাৰ কোনটো ডিপাৰ্টমণ্ট পাতিছিল ভগল ডিপাৰটেণ্টে পাতিছিল নেকি আমাৰ
অ অ ভূগোল ডিপাৰ্টমেণ্টে পাতিছিলে।
অ ভূগোল ডিপাৰ্টমেণ্টে পাতিছিলে ন।
অ।
উম উম উম পিছে তোমাৰ আমাৰ চবডম এডমিশ্যন চেডমিশ্যন হৈ আছে আক ন
অ অ তোমাৰ হাইছেকেণ্ডি খিনি এডমিছন হৈ আছে।
উম উম
আৰু বি এৰ খিনিও এডমিশন হৈ আছে।
অ অ তোমাৰ আমাৰ এন চি চিৰ কিবা তোমাৰ এনৰলমেন হৈ আছিল নেকি?
এ মই সেইটো ইমান ভালকে গম নাপাও। তুমি গম পোৱা নেকি?
মই মানে তোমাৰ সময় কালি আমাৰ এই আমাৰ যে গ্ৰুপবেলাক যে থাকে যে তোমাৰ এই গ্ৰুপত মানে তোমাৰ এছ এম এছ এটা আহিছিলে
কি বুলি?
সে তোমাৰ মানে এন চি চি মানে তোমাৰ কোনোবা ৰাতি পোৱালি লবলৈ ইচ্ছা কৰে কাইলৈ মানে আমাৰ কলেজত আহিবলৈ দিছিলে সেইকাৰনে তোমাক সুধিলো চ কোনোবা যদি পোৱালি গৈছে মানে মোৰ ভাইটিদুটা তোমাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী তাতে তোমাৰ এডমিশ্যন লৈছে যে সেইকাৰণে মানে মই সেই ম সি দুতাকো পঠাই দিলোহেঁতেন মানে সেইকাৰণেতো মই সুধিলোঁ কাইলে আজীটো দিনটো গ'লেই।
অ যদি তেনেকে দিছে তেনে পঠাই দিবা তুমি।
উম উম সেইয়া তোমাৰ এনেকে চিনাকি আছে নেকি এন চি চি থকা হেৰিৰ ল'ৰাৰ।
চিনাকি এনেকে বন্ধু দুজন চিনাকী আছে বাৰু বান্ধৱী দুগৰাকীও আছে।
অ এ তুমি সুধি দিব পাৰিবা নেকি মোক?
অ অ মই সুধি তোমাক জনাম।
উম জনাবা দেই।
উম উম জনাম বাৰু।
উম উম। হে তোমাৰ মানে তুমি এন চি চি এ নোলোৱা নেকি মানে আমি এতিয়াও লব পাৰিম ন সেইকাৰণে তোৰ
কি কলা?
মানে এন চি চি তেতিয়াও ল'বতো পাৰিম ন আমি তুমি কি ও লবলৈ মন নাই নেকি এন চি চি? তেতিয়াহলে মও মই তোমাৰ এনৰলমেনটো কৰিব বিছাৰিছিলো মানে।
অঁ তুমি কৰি ল'ব পাৰিবা কলেজত আহি পেলাই। দৰখাস্ত এখন দি।
উম উম। তোমাৰ এতিয়া সেকাৰণে তুমি কি কৰিব নিবিচাৰা নেকি এন চি চি?
নাই মই এন চি চি কৰিব বিচাৰো, তেনেকে মই লগ পোৱা নাই যে।
অঁ মইতো আছোৱেই দেখোন মোৰ লগতে কৰিব পাইবা দেখোন।
হ'ব বাৰু, তেনহলে তুমি যেতিয়া দৰ্খাস্ত দিবা তেতিয়া মোকো জনাবা ময়ো একেলগে দি দিম।
অঁ অঁ মই বাৰু কাইলে দৰ্খাস্তখন লিখি যাম। এ
অঁ জানি জানো বাৰু অসমীয়াতে লিখিব লাগিব দৰখাস্তখন।
অঁ অঁ পাৰা যদি মোক মোকো লিখি দিবাচোন। এখন মোলেও মানে তোমাক মই তোমাৰ মোৰ গোটেইখি খিনি পাই বস্তু দিম তুমি লিখি দিবা সখিনি সুধি
অঁ অঁ হ'ব লিখি দিম তোমাক।
উ উ বেয়া হবা নেকি আকৌ?
নাই নাই নাপাওঁ বেয়া কি
অঁ অঁ মানে তোমাৰ কি আজি হেৰি এনেই আজি দিনটো কেনেকাে গ'ল তোমাৰ কলেজ জত ভালেই গ'লনে?
দিনটো আজি ভালেই গ'ল বাৰু ক্লাছ খিনিয়ে কৰা হ'ল ক্লাছ কৰি ঘূৰি আহিলোঁ।
উম, উম, পিছে তুমি কম্পিউটাৰ কিবা লৈছিলা বুলি শুনিছিলোঁ কম্পিউটাৰ ক্লাছ কৰা নাই নেকি?
কম্পিউটাৰ লৈছিলোঁ মই এতিয়া অলপ দিন ক্লাছ কৰিব যোৱা নাই। কলেজৰ ক্লাছ কেইটাৰ কাৰণে।
উম, উম, তে' তোমাৰ কম্পিউটাৰ কেনেকা চলি আছে, কি কি কৰিছা কম্পিউটাৰৰ?
কম্পিউটাৰ মই কম্পিউটাৰৰ আমাক, তোমাৰ টেলী শিকাই আছিলে বৰ্তমান।
অ', হয় নেকি?
টেলী শিকাই আছিলে আৰু, কম্পিউটাৰৰ যিবোৰ তোমাৰ শ্বৰ্টকাট। সেইবোৰ শিকাই আছিলে।
অ', এনে মইে তোমাক মই কথাটো তোমাৰ পৰা জানিব বিচাৰিছোঁ।
উম,
এ হেৰি কম্পিউটাৰত মানে তোমাৰ এডমিশ্যন ফীজবিলাক কিমান হৈছে তোমাৰ?
এডমিশ্যন ফীজবিলাক তোমাৰ আছিলে আঠ হাজাৰ ছশকে।
উম', উম'।
সেনেকে আছিলে তোমাৰ মানে এনেকে কৃষ্টি হিচ কৃষ্টি হিচাপেও দিব পাৰি। চাৰি হেজাৰ, চাৰি হেজাৰ, চাৰি হেজাৰ, চাৰি হেজা হাজাৰ তোমাৰ তিনিশকে।
উম', উম' সেনেকৈও দিব পাৰি ন। উম, উম'। সেইকাৰণে সুধিলো পা তোমাক মই, মানে ময়ো মানে কৰিব বিচাৰিছিলো মানে কম্পিউটাৰ।
অহ', অহ', অহ' তুমি ল'বা নেকি?
উম', উম' ল'ম বুলি ভাবিছিলো মানে। তুমি অলপ কথা পাতি দিব পাৰিবা নেকি বাইদেউহঁতৰ লগত।
অহ' হ'ব বাৰু, মই কথা পতাই দিম।
উম', উম' নাই তুমি পাৰ এতিয়া অলপ ঢাল ককনে কা তাই অলপ দাম চাম যদি কমাব পৰা তোমাৰ কাৰণে ভাল হ'ব ন, মোৰ কাৰণেও ভাল হ'ব বোলো।
অহ', অহ' হ'ব বাৰু তুমি। অহ', অহ', অহ', অহ' হ'ব তোমাক। কেতিয়া লাগে তুমি মোক ফোন এটা কৰি জনাবা।
মই তোমাৰো যোৱা, যোৱা কাৰণে মই যোৱা কালিতে তোমাৰ কলেজ যাম। তুমি তাত তাৰপাই তুমি বাইদেউহঁতৰ যদি ফোনৰ নম্বৰ আছে তাত ফোনটো কৰি তুমি কথাটো পাতি থ'বা, মই তোমাৰ পইচাটো কাইাৰেকৈ লৈ যাম এন বিচাৰনটো লৈ ল'ম তাৰপাতে।
অহ', অহ' হ'ব মই
উম', উম'। উম', উম' মানে তোমাৰ। কেনেকা তোমাৰ অলপ টান নেকি, কম্পিউটাৰটো শিকা।
নহয় ইমান তেনেকে টান নহয় আৰু চব বুজি পালেতো চব সহজেই ধৰা।
উম', উম'।
বুজি পাব লাগিব।
উম' তুমি এনেই কেনেকুৱা পাইছা কম্পিটাৰ কৰি।
নাই মই কম্পিউটাৰটো কৰি ভালেই পাইছো বাৰু।
অহ' হয় নেকি? উম', উম' পিছে কম্পিউটাৰ তোমাৰ মানে তোমৰ কলেজৰ পাছৈ একেবাৰে ডাইৰেক্ট গুচি যোৱা নহয় ন, নে
অহ', অহ', অহ' মই ডাইৰেক্ট ক্লাছটো কৰি পেলাই গুচি যাওঁ। কম্পিউটাৰলৈ মোৰ তিনিটাৰ পৰা ক্লাছ থাকে।
কম্পিউটাৰ ক্লাছ তিন তাৰ পৰা থাকে ন, মানে সময়সীমা কি বেলেগ বদলাব নোৱাৰি নেকি, নে সেইটো সময় সময়তে যাব লাগে।
নহয়, নহয় সময়সীমা তুমি বদলাব পাৰিবা। তোমাৰ সুবিধাৰ মতে। কিন্তু তুমি যোনটো, অহ, অহ, পাৰিবা কিন্তু তুমি যোনটো সময় দিয়া সেই এইটো সময়ত তুমি যাব লাগিব। তাতকে পাছত গ'লে ধৰা নহ'ব।
উম', উম' মানে তোমাৰ তাত সোমাব নিদিব ন।
নাই নাই একদম নিদিয়ে।
অহ' মানে বেছি তোমাৰ শাসন কৰে নেকি তাত, কম্পিউটাৰত। মানে তোমাৰ অলপ কেতিয়াবা উম, উম, মানে কেতিয়াবা ক্লাছ চাছৰ কাৰণে দেৰি হৈ যাব।
অহ' সেইটো তুমি কথা পাতি ল'ব লাগিব।
অহ', অহ' মানে কথা পাতি ল'লে মানে একো নকয় ন।
নাই নাই একো নকৰে।
উম', উম' পিছেত তোমাৰ এতিয়া হেৰি কেনেকা আছে তোমাৰ এই তেলি, তেলি পিছত কি কৰি আছা এতিয়া।
নাই মই এতিয়া তেলিয়ে শিকি আছো।
অহ' তেলি শিকা মানে হোৱাই নাই ন।
নাই, নাই, হোৱা নাই।
উম, উম। হ'ব তেনেহ'লে দিয়া। মই মানে এইখিনি কথা কাৰণে তোমাক ফোন কৰিছিলোঁ।
অ', অ', অ', নাই নাই নাপাওঁ। হ'ব দিয়া। অ', অ', অ'।